কোৱা এ আছো এনে অকমান বহি এই ৰাস্তাৰ পিনে। অ হেল্ল' তুমি খালা নাই এ মায়ে পিঠা বনাইছিলে এ নাৰিকলে দি সেইটো দি খালো। আৰু ভুজিয়া আছিল
অ ভালে দেখোন।
অ তুমি খালা?
নাই এইয়া মাই কামৰ পৰা আহিল।
অ হয় নেকি? তাৰপিছত কেতিয়া খাবা চাহ না নে নোখোৱা?
নাই নখোৱা আৰু।
উম উম কৰিছা তুমি এতিয়া,
এনে ৰাস্ততে বহি আছো।
অ অকলে আছা? উম উম, ঠিকে আছে বাৰু। অ লগৰকেইটা নাই নেকি?
নাই লগৰ কেইটা। এনে অকলে বহি আছো গৰম দিছে নহয় আজি বহুত।
অ তহঁতৰ এইপিনে পানী পৰিছে নেকি আজি?
অ পুৱা পানী পৰিছিল পাছত হেৰি দুপৰীয়া তামাম ৰ'দ দিছে আজি।
অ
উম, তহতৰ ফালেদি মেঘ পৰিছিল নাই?
পৰিছে আজি বহুত বৰষুণ পৰিছে আমাৰ পিনে।
হয় নেকি?
উম
আমাৰ ইয়াতে বহুত পুৱাৰ পৰাই একবাৰে পৰি আছে।
মানে উম তিনি চাৰি দিন মান হ'ল চাগে ৰেগুলাৰ মানে পানীত পৰিয়ে আছে। আছা,
আৰু দুদিনমান আহিব চাগে।
গম নাপাওঁ মানে নেটটতো নাই চোৱা নহয়।
কিয় বানপানীৰ সম্ভাৱনা হৈ আছে ন?
উম উম মানে ৰেগুলাৰ ব বৰষুণ পৰিলেতো হ'বই ন। আৰু সেইটোতো স্বাভাৱিক কথা।
পানী বাঢ়ি আছে।
অ কিবা হৈছে নেকি বানপানী হৈছে নেকি?
নাই নাই হ'ব বৰষুণ দি আছে নহয়।